অ, শুনা পাইছেনে আপুনি?
হেল্ল', হয় মই শুনি আছো। শুনি আছো অ, হয় - হয় মই মানে কি কৰি আছিলা এতিয়া বৰ্তমান।
মই এতিয়া বহি আছো। খানা বনাবৰ কাৰণে অলপ প্ৰিপাৰ চন কৰি আছো।
অ, খানা কিবা বনাব বুলি ভাবিছা নেকি এতিয়া।
হয় - হয় বনাব বুলি।
ভাবিছা আৰু অ, মানে খানা মানে এটা বস্তু মই কৰিলো। মানে তুমি থলুৱা খানা কি- কি খোৱা মানে?
অ, থলুৱা খানা মানে আমাৰ এতিয়াতো আমাৰ মই বড়ো হয় বড়ত মানে। আমাৰ নাৰ্জী অমা অলা দাও এনেকুৱা খানা আছে। মই এইটোৱে বেছিকৈ ভাল পাও আৰু শামুক শামুকৰ লগত মাটি কলাই ন কি কয়
অ, মাটিকলৰ দালি।
হয় সদি বহুত।
এনে তুমি খাদ্যৰ ওচৰত এ গাহৰি মাংসটো তুমি কেনেকে - কেনেকে যা মানে তিলৰ সৈতে আৰু লাই
গাহৰি মাংসটোতো চবৰ লগতে খাব পাৰে যেতিয়া গাহৰি মাংস লগতো আমি আলুৰ লগতো বিলাহীৰ লগতো লাই শাকৰ লগতো মেষ্টা টেঙাৰ লগত। আৰু ঔটেঙাৰ লগত আৰু তিলৰ লগত।
অ',
আৰু কচুৰ লগত।
অ, কচুৰ লগত অ, ঠিক কৈছা দেই অ - অ। ময়ও খাইছো ময়ও খাইছো এনেকে মই বাহৰ তুমি এটা বস্তু তুমি খাইছা মিছ কৰিছা চাগে মানে বাহৰ চুঙাতটো খাইছা চাগে তুমি ন। ময় খাইছো এইটো অ - অ মই ময়ো খাইছো তোমাৰ তেলৰ এতিয়া লাই শাকৰ সতে কচুৰ সৈতে।
হয় - হয় গাহৰিটো মানে বহুত বেলেগ - বেলেগ চিষ্টেমত বনাব পাৰে।
অ - অ আটাইতকে সোৱাদ কোনটো লাগে ন।
ভৰিতটো মানে সোৱাদটো চবতে লাগে মোৰ বেছিকৈ স্মক কৰাটো বেছিকৈ ভাল লাগে মোৰ
যোন স্মক বেম্ব শট বুলি কয় সেইটো নেকি।
নহয় এ গাহৰি পোৰাটো
অ, গাহৰি পোৰাতটো আচ্ছা - আচ্ছা অ,
হয়।
তুমি লগতে হাহৰ মাংস খোৱা নেকি?
হয় খাও।
অ - অ সেইটো কেনেকে বনো কোমোৰাৰ সৈতে।
হাহৰ লগত কোমোৰা বহুত ভাল হয় মানে।
অ - অ।
অ, আপুনিও বনাই পাইছে না।
অ, মই বনাই পাইছো - বনাই পাইছো এনেকে ধুনীয়া সোৱাদ হয় কিন্তু। আৰু শাক কি - কি খায় আপুনি খাদ্যয় হিচাপত শাক যে শাক তোমাৰ পালেং শাক
অ হয় হয় শাকটোতো আমাৰ লাইশাক যেনে লাফা আছে পালেং আছে এইগিলা মোৰ বেষ্ট আৰু এইটোৱে
অ আৰু তুমি ঢেকীয়া শাক খাইছানে
ঢেকীয়াও খাইছোঁ খাইছোঁ এতিয়াত বহুত ঢেকীয়া অ অ আৰু মই হয় হয় ঢে ঢেকীয়া শাক লগত মই একবাৰ গাহৰি বন বনাইছিলোঁ বহুত টেষ্টি হৈছিল
অ হয় নিকি
হয় হয় হয়
অ অ এইটো এটা নতুন মানে এটা হেই পালো মানে আইডিয়া বুলি কব পাৰি
হয় হয় আপুনি কেতিয়াবা বনাই চাবচোন বহুত টেষ্টি লাগিব
অ অ ঢেকীয়া মানে প্ৰথম ঢেকীয়াটো ভাজি ল'ম তাৰপিছত সেনেকে টাইপত নেকি
নহয় প্ৰথম গাহৰিটো হাফ ফ্ৰাই কেনে কৰি ল'ব মানে তাৰপিছত ঢেঁকীয়াটো দি দিব
অ
তাৰপিছত হিচিলি হৈ গল
ঢেকিয়াটো মই ভাজি কিনে দিম নে নে ডাইৰেক্ট সিজাই কিনে দিম
নহয় ডাইৰেক্ট ফাৰ্ষ্টতে কিবাটো গাহৰিটো ভালকে বনাই লৱ অলপ যেনেকুৱা ঢেকীয়াটোতো কম সময় লাগে হয় নে হ'ব কাৰণে
অঁ
অহ, গাহৰিটো ভালকৈ ফ্ৰাই কৰি ল, মানে গাহৰিটো উহালি বেছিকৈ ভাল হয়, মানে পানী দিব নালাগে তাত যিটো ৱাইছে, নেক্স টাইম পানী নেদিলেও হয়। মানে তাৰ পিছত গাহৰিটো পুৰা ফ্ৰাই কৰি ল খাব পৰাকে, তাৰ পিছত ঢেঁকীয়া শাকটোতো বেছি টাইম নালাগে। ঢেঁকীয়া শাকটো দি দিয়ক, তাৰ পিছত ঠিক এতিয়া শাকটো সিজি গিলে
উ, অ', অ', অ' ধুনীয়া সো ৱাদ লাগে, আৰু হয় না
অ', পানী দিলে, মানে, ঢেকীয়া শাকটো পুৰা গেলি যাব।
অ', অ'। আচ্ছা, আচ্ছা! এইটো নতুন এটা বস্তু শিকিব পালোঁ আজি। খাদ্যৰ, আৰু তোমাৰ এনে তুমি মাছ কি কি খাইছা নো? এনে সৰু মাছ শিঙি মাছ, মাগুৰ মাছ।
মোৰতো সৰু মাছ, পুঠি মাছ, এতিয়া বহুত পদ হয়, পুঠি মাছ, আৰু যেৰে এই শিঙি মাছ। গৰে মাছ।
হু
কাৱৈ আৰু মাগুৰ। এগিলা মোৰ ফেবৰেট হয়, মানে, লোকেল।
অ', লকেল, আৰু জুতিদায়ক, আৰু।
অহ হঅ 'হ, মানে চালানি মাছগিলা খাবলৈ মোৰ ইচ্ছা নাযায়, আৰু সোৱাদ
অ', সোৱাদো নাপায়, ন?
যেতিয়া আমি কেতিয়াবা অ', হয়, মোৰ। আৰু কেতিয়াবা মোৰ মন গে'লে, আমাৰ ওচৰতে সৰু সৰু খাল আছে। তাতে যাই কেনে মই সিঁচি দিওঁ।
অ অ
তো, সিচি কিনে মাছটো ধৰি কিনে আনি নিজে বনালে, বহুত সোৱাদ সোৱাদ পায়, মানে।
সোৱাদ পায় অ', তাৰে পৰা, তোমাৰ মাছ পোৰা খাইছা নেকি, নাই আক অ', মাছ পুৰি খাই পাইছা, নাই?
অঁ, খাওঁ, খাওঁ বহুত খাওঁ মই।
অ', মাছ পোৰা, আলু পোৰা।
হয়, চব খাওঁ। মাছ পুৰি কেনে হয়, হয়। হয়, হয়, মাছ পুৰি কেনে কি কয়? তাতে মাছ পুৰাৰ লগত
উম',
ৰগুন দি কিনে, ধুনীয়া অলপ দি কিনে, বাথন খুন্দিলে বহুত। টেষ্টি লাগে।
অ', অ' আৰু অ', সেইটোত মই এইটো, এই দুটা মই তোমাৰ পৰা শিকিলোঁ, আৰু। গাহৰি, তোমাৰ ঢেকীয়া শাকৰ লগত, আৰু যিটো মাছ ৰান্ধো ৰগুণৰ লগত।
হয়, হয়।
তুমি এইটো কৰিবছা নাই? কুচিয়া, ৰিংহ পাতৰ লগত বনাই কিনে খাইছা? নেকি না, বা ভেদাই লতাৰ লগত। অ', অ', সেনেকুৱা কিবা আৰু আছে নেকি, বেলেগ কিবা?
তেনেকুৱা আছে, মই বেছিকে মনত পৰা নাই, মই মানে বহুত বেলেগ বেলেগ টাইপৰ টাইপৰ বনাওঁ, মানে।
মই একবাৰ বনাইছিলোঁ গাহৰিৰ ঠেংটো।
অঁ অঁ থেংটো
বইল কৰিলে বিৰাট সুৱাদ হয় মানে খাবলৈ!
আচ্ছা।
আৰু একবাৰ বনাইছোঁ গাহৰিৰ আহ কি কয়? উম তাৰপিছত গাহৰিৰ চৰ্বি দি কিনে টেষ্ট টেষ্ট দিয়া গাহৰি খাই পাইছা নাই?
অ নাই নাই পোৱা নাই কিন্তু!
হয় অলপ ৰঙা ৰঙা হয় মাংসটো!
আচ্ছা আচ্ছা মানে সোৱাদ লাগে নেকি বহুত
লাগে মানে- গাহৰিটো ভাল কৈ ফ্ৰাই কৰি কেনে বনাই ল'লা লাষ্ট ত'ত গাহৰিটো সেইচবোৰ মানে দহ মিনিট পোন্ধৰ মিনিট মান আছে সেই টাইমত গাহৰিৰ যোনটো তেজ ওলাই থয় না সেইটো দি দিব লাগে তাৰপিছত পোন্ধৰ বিছ মিনিটমান বনাই কেনে উঠালি হৈ গ'ল আৰু বহুত সোৱাদ লাগে মানে
আচ্ছা আ এইটো মই একবাৰ চেষ্টা কৰি চাম ৰবা এইটো কেনেকে কৰে।
হয় অঁ আমাৰ মানে যেতিয়া অ গাওঁৰ বিয়া বিলাকত কাজ বিলাকত গাহৰি বনাই না হেই টাইম ত মানে টেষ্ট টো এক্সট্ৰা থৈ কিনে যেনে এ গাহৰিৰ ভাল মাংস নহয় যেনে মাঠা, ঠেং এইবিলাক মানে এক্সট্ৰা কে কাটে সেই এক্সট্ৰা কটা মাংসগিলা মানে তেজেদি বনায়। যেনে লিভাৰ ভুৱা এনে কি কয় সেইগিলাক এক্সট্ৰা কে তেজৰ তেজৰ লগত বনালে মানে তামাম সোৱাদ লাগে মানে।
অ সোৱাদযুক্ত হয় আৰু বহুত
অ ভাল ভাল মাংস যিমান খাব সিয়াৰ চাই মাংস লগত বনোৱাটো বেছিকে খায় মানুহগিলাক
আচ্ছা মানে তেজ যদি অলপমান অলপমান যদি দিয়া যায় তেতিয়ালে মানে বহুত ধুনীয়া হয় আৰু মানে
হয় হয় হয়
অ আচ্ছা মই তোমাৰ এটা কথা সুধো ৰবা অ অ আচ্ছা আমাৰ টো বিহু মেইন হয় নে নহয় অ ত আমি পিঠা পনা কিবা আছে নে এনেকুৱা তুমি এ কিবা আছে নে এনেকুৱা মই যেনেক টেকেলি মুখত দিয়া পিঠা খাওঁ আৰু তোমাৰ তিল পিঠা খাওঁ
হয় হয় আমাৰো এনেকুৱাই বনায় বেলেগ বেলেগ টাইপৰ তেকেলি পিঠা কি কয় বৰ পিতা এনেকুৱা তিল দিয়া আৰু গুড় দিয়া এনেকুৱা পিঠা বনাই আৰু আৰু এই তেলৰ লাৰু এনেকুৱা ক বনাই কি কয় আৰু নাৰিকলৰ লাৰু এনেকুৱা
আহ নাৰিকলৰ লাড়ু তাৰপিছত তিলৰ লড়ু গুড়ৰ লাৰু মুড়িৰ লাৰু বহুত আছে দিয়াচোন আমাৰ অঁ তাৰপিছত তোমাৰ এতিয়াতো বৰ্তমান ফলৰ সময় তোমাৰ আম আছে জাম আছে কঁঠাল আছে মধুৰিআম বা এনেকুৱা কিবা ফল খাই আছা নে কি
মই অ অলপ আগতে কঁঠাল খালো অলপ
সচা কঠাল নে পকা কঠাল
পকা
অ অ এতিয়া মানে পকা কঁঠালৰ ছিজন টো হৈছে ন
হয় হয় হয় কাছাও পায় এতিয়াও বি
এনে কঠালৰ চব্জিতটো এ হেৰি কৰি খাই পাইছা নে নাই চব্জিত বা দালিত
অ কঁঠালৰ চব্জি বনাই পাইছো মই একবাৰ
অহ পুৰা মাংসৰ নিচিনা হয়নে
গাহৰিৰ লগত আহিছিলো সুৰু সুৰু না ডাঙৰ নহয় কঁঠাল সৰুটো
মানে সেইটো কঁঠালৰ চবজি তুমি গাহৰি মাংসৰ লগত বনাই পাইছা মানে
হয়-হয় অ' বনাই পাইছোঁ মই।
অ'-অ' সেইটো এবাৰ সেইটো এটা চেষ্টা কৰিব লাগিব আৰু কেনেকে
আপুনি চেষ্টা কৰক নেক্স ইয়াৰ যেতিয়া কঁঠাল সৰু-সৰু ওলাব সেই টাইমত ভালকে কঁঠালটো কাটি কেনে বনাব।
অ'-অ' সেইটো এটা মই ট্ৰাই কৰিব লাগিব ৰ'বা
হয়
মানে বহুত
অ' লগতে এই গৰম পৰিছে দে পানী খুব খাবা।
হ'ব-হ'ব হ।
অ' ঠিক আছে দেই ভাল লাগিল কথা পাতি। আ অ'